হেল্ল' বানশ্ৰী কি খবৰ?
ভাল তোমাৰ?
অফিচৰ পৰা আহিলা নেকি?
হা আহিলো, আহি এইমাত্ৰ গা ধুই আহিছো।
অ' কিবা খোৱা লোৱা কৰিলা?
খোৱা-লোৱা কৰা নাই আহি গা ধুই পেলাই পৰিছোহি ইমান গৰম উঠছে।
দিনটো আজি মানে বহুত, মৰ্ণিংটো মানে বিৰাটেই গৰম আছিল আজি। পিছত অলপ বাৰিচটো দিলে বুলিহে।
হা সেইটোৱে মই তিতিলো আধা। ছাতি উলিয়াবলে মন নগ'লে।
বেয়া টাইমত দিয়ে মানে, এইটো বৰষুণটো অলপ।
অ' মই গণেশগুৰিত নামিছো নামি পেলাই হেৰি হৈছে। বৰষুণটো দিছে, মই দৌৰি-দৌৰি আহিছোঁ আৰু তটটমৰ লৈকে।
অফিচ? অফিচ টাইমিংটোত আহে ৰা মানে মৰ্ণিং টাইমত আৰু মানে ওলোৱাৰ টাইমত আহিলে বহুত প্ৰব্লেম হয়।
অ' সঁচা সঁচা সেইটোয়ে হয়, মোৰ সদায় মানে অফিচ আমি সাতটা বজাত ওলাম নহয়। ওলোৱা পিছতে বৰষুণডাল দি দিয়ে, এনেকুৱা খং উঠে নহয়।
এইটোৱে টাইম হয় মানে বৰষুণটো দিয়া।
অ' আৰু পৰহি। অ' কালি, অ' কালি নে পৰহি কি আছে হেৰি বা হঁত শ্বিলং গৈছিলে ন?
অ'।
তাৰপিছত তাতে হেৰি শ্বিলং যোৱাৰ কাৰণে ছাতিটো লৈ গ'ল ন ভাব এটাই ছাতি আছিলে। এনেও মই ইমান দিনে ছাতি ইউজে কৰা নাই হা তাৰ পিছতে সেইদিনাখনে বৰষুণ কো দিনাখন বায়ে লৈ গুচি গ'ল সেইদিনাখন লৈ গুচি গ মানে বৰষুণটো আহি গ'ল। খং উঠিছে মোৰ আজি ইউজ কৰিব মানে ইউজ কৰিবলগীয়া আছিলে যে। সেইটো কাৰণে মানে সেই কৰি দিলে আৰু মোৰ খুটো। নহয় সেইটো ছাতি হেৰাই থাকিলে? হে বা অ' নৰ্মেল আৰু অৰ্টা কিনছিলো মানে নতুনকে। বা হেৰি বাৰ ফ্ৰেণ্ডীজনীয়ে লৈ গৈছিলে তাৰপিছতে হেৰি হ'ল তাই ক'বাত হেৰুৱাই থৈ আহিলে সেইটো কাৰণে।
বুঢ়া হোৱা।
হা বৰ বেয়া গ'ল।
হুম আৰু খানা মানে বনাম ৰ'বা অলপ। মানে অলপমান পিছতে বনাম মানে বেছি একো নাই আৰু আজি হেভি। এতিয়া মানে মই মাছৰুম বনাম। আজি তোমাৰ কি আছে দিনাৰত?
পতা নেহি এতিয়ালৈকেেতো মই চোৱাই নাই বাহত জিম গ'ল তেতিয় তপা কিবা বনাও মইে বনাও ন টাইম লাগিব। এতিয়া মইে বনাও ন একো কৈ থৈও যোৱা নাই মই বনাও ন তাই বনাই। আকৌ কৈ থৈ নগ'লে ফোনটো অ'। তে মই ৰেষ্ট কৰিছো তে বনোৱা।
অ', এনেও মানে এতিয়া ফোনো বন্ধ থাকিব ন?
উম, সেইটোৱে। হম? হেল্ল'।
আৰু বিজি যিয়েও
মাততো অহা নাছিলে এতিয়া। অ', মাতটো ফাটি ফাটি গৈছে শুনিছা?
অ', নেটৱৰ্কটো অলপ মানে প্ৰব্লেম দি আছে চাগে?
অ', আকৌ বৰষুণ দিছে।
অ', বৰষুণতটো আজি অহা যোৱা কৰিয়ে আছে অ'।
অ', ভালেই বাৰু এনেকে থাকিলে নহ'লে পিছত আকৌ হেৰি এইটো কি? বহুত গৰম হলে অশান্তি লাগে।
অশান্তি লাগে আৰু মানে অফিচ টাইম বা এনেকুৱা যোৱাৰ টাইমত নিদিলে। আহাৰ টাইমত মানে এনেই আহি থাকিলে কথা নাই অলপ ৰাতি ঠাণ্ডা লাগি পিনে শুব ভাল হ'ব।
অ', সেইটোয়েটো শুব ভাল হ'ব। এইকেইদিন গৰমত ভালকে মানে শুবই।
উম, শুবই পাৰা নাই আৰু মানে মৰ নী হোৱাৰ লগে, লগে একদম খিকিখন খোলাৰ লগে লগে পুৰা একদম জুই।
জুই আহে অহ, জুই অহা দি আহে। আজিহে অলপ বাচিছো।
মানে আমাৰ ঘৰৰ ওচৰত ইমান ছায়া আছে মানে গছ চচ বহুত আছে ন' তুমিতো দেখিছিলায়ে। তাৰে পিছতো ভাবাচোন কিমান গৰম লাগে। আৰু যদি নাথাকিল হয় কি হ'ল হয়। সেই হিচাপত ভাবোঁ মানে। মেইন ৰাস্তাত থাকাবোৰৰ কেনেকুৱা হ'ব।
সঁচাকে, আমাৰো ভিতৰে ন' ভিতৰ বুলি হ'লেও মানে বতাহ দি থাকে। কিন্তু গৰম গৰম বতাহ আহে ওপৰত ন'। বেয়া গৰম বতাহ আহিছে কালি, পৰহি।
এতিয়া মানে বৰষুণ স্বৰূপ মানে বতাহটো আছে কাৰণে এইকেইদিন অলপ ভাল হৈছে।
অ', বতাহটো আছে কিন্তু ভাল হৈছে, কিন্তু গৰম বতাহ আহে আকৌ।
অ', মানে গৰমৰ লগতে অলপ মানে আমাৰ অলপ ৰিলিপ পোৱা গৈছে। তেৰু দিয়াচোন আমাৰ মানে অলপ বটাহটো ঠিকেই আছে, কিন্তু মানে পোহৰৰ লগতে পোহৰ বেছি থাকিলে মানে গৰমো বেছি। কি লাগে? মোৰ আৰু ৰুমটো মোৰ উম, মোৰ আৰু মাৰ ৰুমটো বাপৰে মানে বাৰু এক এটা ৰুমতে শুই আছোঁ। তো মা মই কিন্তু মানে বহুতে ৰ'দ।
বহুতে মোৰো একে মোৰ ৰুমতটো পুৰা ৰ'দ। বাৰ ৰুমটো আন্ধাৰ, বাহতৰ ৰুমটো আন্ধাৰ মোৰো তু পোৰা ৰ'দ আৰু এইটো গেষ্ট ৰুমটো আৰু মানে পোহৰ বহুত গৰম হয়, উম, দিনত অ', ৰ'দ নপৰে। তাহঁতৰটো সেইকাণ ঠাণ্ডা হৈ থাকে। মোৰা দাল একেবাৰে। উম, তেনেকুৱা হ'লে ভালেই ন' মোৰ ভাগৰতো চোবা
অ'।
তে, মই আধাটাইম অফিচত থাকো বুলিহে। ৰাতি পাওঁহি বুলিহে কালি পৰহি অৱস্থা বেয়া কৰি দিছে।
অৱস্থা বেয়া কৰি দিছে হয় মানে, সেই যোৱাৰ টাইমত আৰু তোমাৰ বেছি প্ৰব্লেম পোৱা। আৰু এচিৰ পৰা ওলোৱাৰ পিছত আৰু মানে প্ৰব্লেমটো বেছি হয় নহ। গৰমটো মানে বহুত বেয়াকে লাগে।
বেয়াকে লাগে বহুত বেয়াকে লাগে।
উম মানে আৰু সেই ভাল হৈছে অ', মানে। তোমাৰ ৰুমত কৰি এটা কাম কৰিবা মানে অলপ ডাৰ্ক হেৰি লগাবা কাৰ্টেনছবোৰ।
অ', ব্লেক আউট কাৰ্টেনছ লগাব পাৰি কিন্তু মই আকৌ বেছি আন্ধাৰ কৰিলেও বেয়া পাওঁ মানে। মানে অলপ পোহৰ, পোহৰ হৈ থাকিব লাগে।
মানে গৰমৰ কাৰণে আৰু এতিয়া যদি লগাব সুজ যা, অলপ মানে নহ'লে জলদি মানে। বেছি সেইটো নালাগে তুমি ডাৰ্ক যদি কালা কথা নাই আৰু যদি লাইট কালাৰ নহ। মোৰো মানে ৰুমৰ এইখিনি চেন্স কৰিব লগা হৈছে মানে লাইট কালাৰ কাৰণে। পাঁচ জল্দি হৈ আহে।
অ হ'ব পাৰে অ মোৰ একে মোৰ একদম বেলকানিটোৰ ওচৰতে।
পিছে মানে একদম লাইট কালাৰো।
হম। কি। হেল্ল'। হেল্ল'। হেল্ল'।
ভাল লাগে নহ ভাল লাগে।
অ', মা
হেল্ল', হেল্ল' শুনি শুনা পাই
শুনিছা? এতিয়া পাইছোঁ বাৰু কিন্তু ভালকৈ মানে বহুত টাইমৰ মাজে মাজে আহি থাকে। নেটৱৰ্কটো বহুত বেয়া চাগে শুনিছা।
শুনিছা এতিয়া তোমাৰ মাতটো অ'।
অলপ চলপ উম।
মা-মানে সেইটোৱে আৰু ফাতি আহে অ মানে নেটৱৰ্কটো।
আকৌ গ'ল।
বেয়া। জিঅ' নেটৱৰ্কটো তোমাৰ ৱাইফাই লাগি আছে নেকি?
ৱাইফাই লাগি আছে বাৰু অফ কৰি চাওঁ নি।
অফ কৰি লোৱা চোৱা তেতিয়াহে হ'ব নহ'লে ফাটি আহি আছে তোমাৰ চান হেল্ল'। হেল্ল', হেল্ল, হেল্ল। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। শুনা পাইছানে। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল', হেল্ল'। শুনা পাই আছানে? হেল্ল'। হেল্ল'। শুনিছ নে হেল্ল'? হেল্ল'। হেল্ল'।